হেল্ল' শুনিছো শুনিছো কি কৰি আছা
মই এনেই শুই আছো তুমি
মই এই গা পা ধুই আহিছো আজি আকৌ নামঘৰত কিবা কৃষকৰ মিটিং আছে তালে মাতিছে তালৈ বোলেো এটা ওলাও
অ ভাত পানী খবৰ খাতি ভাল দেই তোমাৰ
মোৰ এই ভালে বাৰু জ্বৰ ভাল হৈছে এই দুই তিনিদিন জ্বৰত ভুগিলো আজি ত ভাল পাইছো দেই উম
ভাত পানী খোৱা বোৱা হ'ল নাই
খোৱা বোৱা হ'ল সোনকালে খালো আজি
আহ
খোৱা খোৱাৰ পিছতহে মানে গা ধুইছো মই আজি
আহ কি খালা
আজি আমাৰ ভাত কেৰেলা আলু ভাজি অ আৰু ঢেকীয়াও ভাজি আছিলে তাৰপিছত আকৌ দালি নিৰামিষ
অহ
বাকী তুমি কিহে খালা
ন উঠাই নাই শুই পেলা বনোৱাই নাই বনাবগে লাগিব
অ অ
বনংগা একবাৰে দুপৰীয়া অহাৰ উ দে বনাম গা দেৰি গেলাাহেগে তোমাৰ
অ ঠিকে আছে অকলে বনাই খোৱাহে আৰু
আহ এইটো পিয় বনামা থুল মূুলকে কিবা এটা তাৰপিছত বনাই খাম আৰু হ'ব আৰু
অ এই কৃষকৰ মানে কি জমাাবন্দী কপ টো খুইছে এৰা জমাাবন্দী কপ টো কেনেকুৱা বস্তু আৰু
জোমা মন্দি কপি উম নাই নাই মই নাজানো এই খাজানা ৰচিদটো নিে
জানো বাই আকৌ ফোনটা কৰি সুধিব লাগিব খাজনা ৰচিদটো যদি আছে বাৰু কিন্তু জমাাবন্দীটো মই বুজিয়ে পোৱা নাই
মও মানে শব্দটো শুনা শুনা লাগিছে কিন্তু কি হয় ময়ও বুজি প নাই বস্তুটো তই আগে পিছে শুনাত শুনিছো জমাবন্দী
মাও নাই মানে মা থকা যেতেন চাই দিব পাৰিলেহেঁতেন
তাকে
বাকী তোমালোকৰ এনে দেউতাই কৃষকৰ পইচা পাই নাই
অ দেউতাই আমাৰ ঘৰত কৃষকৰ পইচা নাপায় তোমাৰ
অ আমাৰ পাই বাৰু দেউতাই প্ৰথম দুই তিনিটা কিস্তি সোমোৱা নাছিল ছিলে এই দুসপ্তাহ মানৰ আগত সোমাইছে
অ আমাৰ আগত এই আগতে পাইছিলে তাৰপিছত আকৌ মাজতে কি হল জানো কাটি দিলে কাটি দিয়াৰ পিছত পৰা নাই আৰু আগতে পাইছিলে তোমাৰ পালে হেৰি বিশ হোজাৰমানান টকাই পালে তোমাৰ
অ তেতিয়াহলে পালে বাৰু আৰু
এ হ অনুদয় নাপায় তোমালোকৰ পায় নাপায়
নাপায় আমাৰো অৰোণোদয় নাপায় নহয় মায়ে
তাকে কিছুমানে আকৌ যিবিলাকে পায় সেইবিলাকে চব পায়
গোটেইখিনি পাই অ এই মানে তোমাৰ আমাৰ মা এতয়া অংগনবাদীতহে কৰি আছে তোমাৰ হেৰিয়াত এইটো মানে কি ক'ম আৰু তোাৰংগনবাড়ী চাকৰিতকে চৰকাৰী সাহায্য এনেই পোৱ বোৰে বেছিহে পায় আমাৰ মায়ে যিকেইটা টকা পায়
তাকেহে আৰু সেই অ সেই চাকৰিটোৰ কাৰণে আকৌ বেলেগ চৰকাৰে সাহায্য দিবলৈও নিবিচাৰে ন
অ সেইটোৱে নিবিচাৰে আকৌ সেই কাৰণে চব কঠ খাই গৈছে মাজতেতো গোটৰ দহ হাজাৰ এনেকে দিয়া নাছিলে জানো
অহ
কোৱা নহয় মাহঁতে নাই পাই একোৱেই নাই
অ আহ আমাৰ মোৰ নিজৰ বন্ মাই এজনী আছে এ সেইজন মানে বৰমায়েও সেই অগনাবাদীটে কৰে এনেকে সহায়িকা নেকি অ মাষ্টৰ নহয় সহায়িকা
অহ
তোমালোকৰ কি শিক্ষক নে সহায়িকা তোমালোকৰ মা হা শুনিছানে শুনিছা নাই শুনিছা নে শুনিছানে নাই শুনিছা নে শুনা হৈছে নাই